অঁ! শুনিছোঁ-শুনিছোঁ কোৱা, কি কৰি আছা?
মই এনেই আছোঁ ৰ'বা। তুমি?
মই এনেই বহি আছোঁ।
বাকী আৰু কিবা হয় চাহ পানী খোৱা নাই ৰবা অলপ দেৰিকে খাম। তুমি খালা?
অ! মই খোৱা নাই মানে মায়ে বনাব গৈছে আৰু খাম বুলি ভাবিছোঁ আৰু।
অ-অ।
তোমাৰো আনি দিলে।
তাকে, মানে তুমি নিজ যে চাহ পানী বনাব পাৰা নে, চাহ বা যিকোনো বস্তু?
মই বনাব পাৰোঁ, চাহ বনাব পাৰোঁ, কিছুমান বস্তু বনাব পাৰোঁ হয় চব নোৱাৰো বাৰু। এনেই চাহটো বাৰু বা ভাতটো লাগিলে বনাই দিওঁ মানে কেতিয়াবা মাৰ কিবা হ'লে বনাই দিওঁ। তেওঁ বেমাৰ বা বেমাৰ বা অসুখ
মাংসটো পাৰা নে মাংসটো?
মাংস বনাই পাইছোঁ বাৰু।
হয়-হয়, মানে এইবিলাক বস্তু চব চব পা-পাৰিব লাগে তুমি মানে কোনোবা নাথাকিলেও তুমি যাতে নিজে খাব পাৰা। এইটো মানে জানিব লাগে।
কাৰণ কেনেকুৱা আজি তুমি, আজি তুমি ঘৰৰ মানুহৰ লগত আছা সেইটো হয় কিন্তু তুমি কালিলৈ নাথাকিবও পাৰা বা কালি কাৰ লগত থকা তোমাৰ লিমিত মানে কাৰ লগত থাকা তোমাৰ অ সেই নাই তুমি কেতিয়াবা ৰুমত ৰাখিব লাগিব পাৰে বা তুমি ভৱিষ্যতে তুমি মা-দেউতাক নোপোৱা ন ৰুমত থাকিব গ'লে বা ক'ৰবাত বেলেগত পঢ়িবলৈ গ'লে। পঢ়িবটো যাবই লাগিব আমি এতিয়া। হয়-হয়। আমিতো পঢ়িব যাবই লাগিব, পঢ়িব গ'লে আমি মা-দেউতাক নাপাওঁ বা ঠিক এইেদৰে আৰু কাকো নাপাওঁ তেতিয়াতো আমি বনাই খাব লাগিব বা নিজৰ কাম নিজেই কৰিব লাগিব। ধৰি লোৱা এতিয়া আৰু এতিয়া মই নিজৰ কথাটোৱে কম মই এতিয়া উঠি কিন্তু বিছনাখন নাপাৰো। বিচনাখন আমি উঠি কিনে পাৰিব লাগিব কেতিয়াবা, আমাৰ নিজৰ কাপোৰবোৰ নিজে ধুব লাগিব।
হয়, তু-তুমি ঠিকে কৈছা মানে আমি যিমান পাৰোঁ সহায় কৰিও সহায় কৰিব লাগে সেইটো মই জানো, সহায় কৰাৰ উপৰিও নিজে বাৰু নিজৰ কামবোৰ নিজে কৰিব লাগে বা নিজৰ কাপোৰবোৰ নিজে ধুব লাগে।
হয়
নিজে যিবোৰ নো এই কাপোৰবোৰ ধুব লাগে বা নিজে য'ত শু তাৰে বেদচীটটো ধুব লাগে বা কভাৰটো ধুব থাকিব লাগে তেনেকুৱা টাইপ মানে বিচনাটো উঠাব লাগে নিজে তেনেকুৱা টাইপ। কাম কৰিব লাগে ঘৰটো মুচিব লাগে তেতিয়া আমাৰ মানে চ মানে অফিচতে যদি অকলে কাম কৰিব লাগে প্ৰব্লেম নহয় কিন্তু আমি যদি যদি একোৱেই নকৰো চেষ্টাই নকৰো এইবিলাক কাম কৰিব ভৱিষ্যতে আমাৰতো হয় বেলেগ মানুহ ৰাখিব লাগিবই এক্সট্ৰা কামৰ কাৰণে পইচা দি কানে।
মানুহ পইচা দি কিনে ৰাখিব লগা হ'লেতো আমাৰ নিজৰো মানে অলপ সেই হ'ব ন তেতিয়া মানে নিজৰে খৰচটো হ'ব ঠিক তেতিয়া তুমি তাত তাতকে যদি মানে তাতকে যদি তুমি ঘৰতে বনোৱা শ শিকোৱা বা তোমাৰটো আঞ্জা তুমি ধৰি লোৱা আঞ্জা এখনে বনালা বা ভাতে বনালা তোমাৰ ভাতটো ধৰত অলপ সিজিয়ে গ'ল বা তলতে লাগি গ'ল ঘৰৰ মানুহে বেছিকে তোমাক গালি নাপাৰে। ধৰি লোৱা তাতকে ক'ব তোমাক তুমি ধৰা অলপ পানী কমকে দিছা বা ত অলপ পানী বেছিকে দিছা সেইটো শিকাই দিব কিমান দিব লাগে বা ঠিক সেইদৰে তুমি আঞ্জাখনে বনালা তোমাৰ অলপ কিবা বেয়াই হল বা সোৱাদে নহলে তোমাক একো নকয় তোমাক শিকাই হে দিব তাৰ ওপৰে কেনেকৈ বনাব লাগে বা কি কৰিব লাগে। সেইদৰে আৰু তোমাৰ ঘৰতে চব কাম তুমি ঘৰতে শিকিব লাগিব নহলে নোৱাৰিবা। চব কাম তোমাৰ প্ৰথমবাৰে হয় যি কাম কৰা তুমি মানুহে কিছুমানে মই মানে কি মই কৰিয়ে পোৱা নাই, মানে মই কৰিয়ে পোৱা নাই আজিকালি সেই টো কলেটো নহ'ব মানে কেনেকুৱা অ প্ৰথম কামটোটো চব চব প্ৰথম কামেই হয় ন।
চবেই প্ৰথম কামটো নিজে কৰিব লাগে।
হয় হয়।
নিজেই ষ্টাৰ্টিং দিব লাগে।
এনেকুৱা আৰু হয় হয়।
তেনেকুৱাই হয় কথাবোৰ।
নিজৰ কামটো নিজে কৰাটো মই ভাবো আৰু ভাল আৰু, কি কৈছা?
মানে কথাবোৰ তেনেকুৱাই আৰু নিজৰ কাম নিজে কৰিব লাগে।
অ হয় হয়। আজিকালি মানে কেনেকুৱা তোমাৰ তুমি ধৰি লোৱা তুমি ক'বাত থাকিলা তোমাক কোনে মানে কেনেকুৱা আমাৰ গাও অঞ্চলৰ যে সকলোবোৰ অঞ্চল নহয় ন মানে টাউন অঞ্চলবোৰ নহয় মই ভাবো। মানে কেনেকুৱা আমাৰ গাঁওত তুমি যদি আজি তোমাৰ ঘৰত মা দেউতা নাই তোমাক ধৰি লোৱা চাপ'জ তোমাৰ কাষৰ খিৰি বা তোমাৰ খুড়ী মাহঁতে তোমাক তোমাক দি দিব মানে তই খা আজি আমাৰ তাতে খাবি বা আঞ্জাটো তুমি খুজিলা দি দিব, কিন্তু টাউন অঞ্চলত তেনেকৈ মানে কিছুমানে দেই বাৰু। সকলোৱে নেদে বুলি নকওঁ, কিন্তু বহুত সিহঁতে আৰু নেদে আৰু মানে মানে কথা বতৰাই নচলে আৰু তেওঁলোকে কেনেকৈ তোমাক হেল্প কৰিব বা তোমাক বস্তুটো দিব।
হয় এইটোও হয় মানে গাওবোৰৰ অঞ্চলৰ কথাই বেলেগ তুমি তোমাৰ যদি কাৰোবাৰ বেয়া বেমাৰ হৈছে, চাপ'জ তোমাৰ মাৰে বেমাৰ হ'ল ওচৰৰ ঘৰৰ আ আন্টিয়ে বা যিয়ে হওক মানে তোমাক সুধিব মানে আ তোমাৰ মাক সুধিব ভাত বনাই দিব লাগিব নেকি আপোনালোকৰ কাৰণে? কিন্তু চহৰত নোসোধে তোমাক। চহৰত যোনে যাৰ ঘৰত যি কৰিছে কৰি থাকক, কাৰোঁ খবৰ লবৰ টাইম নাই চহৰত।
উম, মানে কেনেকুৱা ত মানে সুধিব নহয়। আমাৰ আহে মানে কেনেকুৱা আমাৰ ঘৰৰ নিজৰ কাষৰে মানুহঘৰ। মানে কাষৰ মানুহবোৰ কেনেকুৱা চাবা চহৰত তুমি যদি কিবা এটা বেমাৰ হয়। তুমি মৰিয়ো যোৱা তে তেতিয়াও তোমাক কোনোৱে চাব নোৱাৰে নাহে আৰু কিন্তু গাওঁ অঞ্চলত তেনেকুৱা নহয় আৰু মানে মই নিজে দেখা কথা ন, মানে তুমি যদি তোমাৰ কিবা এটা হৈ থাকে। তোমাৰ পটকে দৌৰি আহিব বা তুমি কিবা এটা কৰিব পৰা নাই তোমাৰ চাবা চাপোউচ তুমি এ ইয়াৰ দঙটা তুমি ধৰি লোৱা আমাৰ আজিকালি কেনেকুৱা হয়। আমাৰ কাম এটা লাগিলে, কাম এটা কৰিব লাগিলে ধৰি লোৱা তোমাৰ কিবা এটা। ঘৰত ওজন বস্তু দাঙি নিব লাগিলে। তুমি তুমি নোৱাৰা, তুমি কাষৰ গেই মানুহটোক খুৰাটোক বা অ' কোনোবা এজনক মাতি দিলে তোমাৰ আহি যাব। কিন্তু টাউন অঞ্চলত তেনেকুৱা নহয়। তুমি কিবা এটা দাঙি দিলে তোমাক লগৰ তোমাক কিবা এটা দিব লাগিব। একশ দুইশ তিনিশ টকা তোমাৰ তাৰমানে লৈ
হয়, হয়, হয়। এইটো এইটো সঁচা কথা কৈছা। তাৰ টাউন হেন টাউন অঞ্চলত অকল পইচা দি মানুহ কাম কৰে।
অ' মানে কেনেকুৱা তুমি পইচা দিবা তোমাক চ'ব কাম পাবা বাচ্ছ চ'ব বস্তু পাব চ'ব কাম কৰি দিব। কিন্তু পইচা নিদিলে তাত কাম নাই আৰু
যোনটো গাঁৱত এনেকুৱা নহয়। গাঁৱত মানুহবোৰ মানে নিজৰ মানুহবোৰ নি নিজৰ মান চ'ব মানুহে নিজৰ মানুহ বুলি ভাবি কেনে এই সহায় কৰে, কিন্তু চহৰত এইটো নাই চহৰত তুমি পইচা দিয়া চ'ব পাই যাবা। তোমাৰ কাম ঘৰৰ চ'ব কামো কৰি দিব, ভাতো বনাই দিব যি কৰিব লাগে চ'ব কৰি দিব, সেইটো পইচা লাগিব।
পইছা ফেক, পইচা দিয়া আৰু কাম চোৱা নাই
তাকে তেনেকুৱাই কাম।
উম।
পইচা নহ'লে কাম নকৰে।
এইকন ক্ষেত্ৰত আৰু মানে মই কি ভাবোঁ মোৰ গাঁওটো ভাল বুলি ভাবোঁ আৰু
হয়, হয়, গাঁও বহুত ভাল আৰু গাঁৱত এটাই ক মই এটা উদাহৰণ দি আছোঁ তোমাক, তোমাৰ বা মোৰে মা মা মই বোলে গাঁৱত থাকোঁ হা মোৰ মাৰ বোলে আধা ৰাতি কিবা হ'ল তোৰ গাঁৱৰ ওচৰৰে পাজৰে মানুহক মই জনালোঁ। তেওঁলোকে কি কৰিব মানুহটোক পেলাই থৈ দিব নে হস্পিতেলত লৈ যাব কোৱা?
হস্পিতাল নিব মানে কেনেকৈ অ' তোমাৰ কিবা হৈছে তোমাক বঢ়িয়াকৈ তোমাক হস্পিতালত লৈ যাব। লগৰ লগ তোমাৰ তাৰ মানে মই মই নিজে দেখা কথা আৰু আমাৰ এ এটা কাষৰে ঘৰেৰ মানে কেনেকে বহল অলপ সেই মানে সেই কামতো আৰু সেই বস্তুতো আৰু বুজি পাইছে চাগে? মোক ডাইৰেক্ট ক'ব নোৱাৰা আৰু এনেকে ক'ব ভাল নহয়। তাৰপিছত সেইটো হ'ল, মানে খুৰাটো মানে কেনেকুৱা কামত যায় আৰু ৰাতি মানে কেনেকুৱা গাড়ী চলাব যায় মানে, এই নাইট চুপাৰ চলাই। তাৰপিছত যদি চলাব গ'ল, চলাব যাওঁতে তেতিয়া মানুহবোৰে ক'লে আৰু মানে তাৰ ডাঙৰটো ল'ৰা জোনটো আমাৰ মানে কেনেকুৱা কিমান মান হ'ব? প্ৰায় ফৰ চতুৰ্থ পঞ্চম মানত হ'ব। তাৰপিছত ফোন কৰিলে আৰু ফোন কৰাতে কেনেকুৱা হ'ল। ফোন কথা মানে সি মায়াকৰ মানেদি গম পায় আৰু সি চব, কৈ মাতিলে আৰু মাতাতে লগা লগ আৰু এম্বুলেন্ঞ্চ মাতি লৈ গ'ল আৰু মানে চাৰি পাঁচজন মান মানুহৰ লগত।
হয় মানে তেনেকুৱা হয়, এই তুমি এইটো চিটুৱেচনত যদি তুমি চহৰত- থাকিলা হয়, তুমি ঘৰতে মৰিব লাগিল হয়।
সেইটো হয় বাৰু। কেনেকুৱা
মানুহ মাতাতে মাতাতে মানুহ মানে উঠিব, উম উঠি ব মুখ হাত ধুব তাৰ পিছতে আহে, মানে চহৰৰ মানুহবোৰে এইবোৰ। এনে এনেকুৱা টাইপ, আৰু গাঁৱৰ মানুহোৰ নহয় এই মুখ হাত পিছত কিবা এটা পেণ্টটো পিন্ধি কেনে যাওঁ। কি দিছে চাই আহক।
বা ধৰি লাক কেনেকুৱা চাবা, টাউনত ছোৱালীটো মাতাৰ লগে লগে কাষৰ মানুহ দুদৰ মানুহবোৰ আহি গ'ল। কিন্তু তাউনত কেনেকুৱা লাগে ছোৱালী টো ত কাষৰ মানুহখিনিক মাতিবলৈ হ'লে তাতে কলিং বেল বজাব লাগিলে, কেবা বা কিবা পোৱালি মাৰি থাকিলে শুনা নাপালে হয় তে- চলি য মাথাত নাহিবও পাৰে কলিং ব বজাব লাগে, বা সিটো ফোন কৰি কিনে- এম্বুলেঞ্চটোৰ নাম্বৰটো নাজানে ন, ইমান সৰু ছোৱালী এটা, সি মাতিব নোৱাৰিবও পাৰে। তেনেকুৱা ধৰণে আৰু। তেতিয়া তেতিয়া তোৰ কিবা এটা হলই আৰু মহিলাজনৰ।
তাকেতো, মানে ইমাৰ্জেঞ্চি ক্ষে ক্ষেত্ৰত মানে- মানে মই ভাবো চহৰৰ চাই গাওবোৰ বহুত ভাল। হয়নে?
হয় হয়, সেইটো ঠিক কথা কৈছা।
তেনেকুৱাই মানে।
উম।
বাকী তুমি আজি ক'তবা যাবানে আবেলি?
নাই নাই আজি নাযাও আৰু এতিয়া মানে, আজি আৰু গাটো ভাল নহয়, আৰু হেফালে মাইও ক'লে আজি যাব নালাগে দে। আজি ঘৰতে থাক, উম এই আমাৰ ইয়াতো ব- ত কলা কৈ আহিছে আৰু।
তাকে, বৰষুণ দিলে দিয়ক আৰু। মই এই ক'ত যাম আৰু বৰষুণ দিলে। বৰষুণ দিবই চাগে, দিলে মানে দিবই, বিজুলী পুৰা ইয়া কৰি আছে। লাইট জ্বলি আছে।
এনেই তুমি বৰষুণত যিকি কেনে পোৱা?
বৰষুণত যিকি বাৰু ভালে পাওঁ, কিন্তু মই চহৰত বৰষুণত- ভিজি পোৱা নাই, গাঁৱত খুব বৰষুণত ভিজি পাইছো। গাঁৱত মজা লাগে বৰষুণ ভিজি, পথাৰৰ মাজত।
ভাল লাগে, কিন্তু তাৰে পিছত যিটো বেমাৰ সেইটো সেইটো বেমাৰত হোৱা। সেই কৰিও ভাল লাগে আৰু।
অ, এইটো বেমাৰত মানে ইয়াও ভুগিও ভাল লাগে বৰষুণ - নৰ মাজত, তেনেকুৱাই আৰু
উম।
গাঁওৰ বৰষুণ মানে, এ গাঁৱৰ বৰষুণ মানে কেনেকুৱা? এই চহৰত চাবা পথাৰ চথাৰ নাই, ক'ত তুমি ভিজিবা। ভিজিলে তুমি, ৰাস্তাত খোজ কাঢ়ি-কাঢ়ি ভিজিব লাগিব পৰা, গাঁৱত কিহৰ প পথাৰৰ মাজত, যাই কেনে দৌৰি থাক বা কিবা কৰি থাক।
মানে তুমি চাবা, এটা বস্তু চাবা তুমি তুমি লক্ষ্য কৰিবা, যদি গাঁৱলৈ যোৱা কেতিয়াবা বৰষুণ দিলে পথাৰত মানে যেতিয়া খেতি ৰুই থাকিব, তেতিয়া বৰষুণ দিয়াৰ পিছত ভিউটো মানে চিনাৰীটো চাবা আৰু তুমি কি এটা ভাল মজা লাগে আৰু মনত। আনন্দ আহি যাব, তোমাৰ তাৰ দৃশ্যটো চাই।
মই পথাৰ বুলি নহয়, মই গাওঁ এৰিয়াৰ দৃশ্যটোৱে ভাল পাওঁ। মই গাওঁ এৰিয়া দৃশ্যটো ব হু ভাল পাওঁ।
দিয়া পিছে, তোমাৰ লগত উম ৰাখিছো ৰাখিছো, ভাল লাগিল কথা পাতি মোৰ।